হেল্ল আহ- কি কৈছ?
মই ছোৱালীয়ে ওকনি চাই আছো তাকে বহি আছো।
অহ। পৰি আছিলো এনেই। বিচনাতে সেই- অ
আহ অ। তহঁতৰ এইবোৰ আজি যোগ দিৱস নহয়?
অ আজি যোগ দিবস আমাৰ শুন নামাতিলেই। জ
অ।
কে জানো আমাক নেমাতিলেই দেখোন।
পাহৰিলে চাগে।
পাহৰা ন জানো পাহৰিলে নে কিনে নাজানো থকা আমাক নামাতীলে চোন।
অ।
যাম দেৰিকে হ'ব যদিও নাজানো-
মোক ক আজি য- কেতিয়িবাহে হয়-
অ ৰাতিপুৱাইহে কৰে সেইবোৰ এতিয়ালৈকে দেখোন একো খবৰে নাই।
অ আমাৰ নাই স কি আমাৰ- হঁতৰ গলো সিহঁতৰ তালে গলো ছটা বজাতে মাতিছে- হম। ছটা বজাতে ছটা বজাতে মাতিছে যাবলৈ মোৰ মন যোৱা না বোলো আজি দেওবাৰ অকন দেৰিলৈকে হুম,
অ'।
অ তেনেকে ভাবিলো তাৰ পিছতে আকৌ, হেৰি তাৰপিছতে যাব লগীয়া হল আৰু গলো।
আহ শুবলৈ, শুনি আছো। শুনি আছো অকমান দেৰিকে আহিছে যা তু হেৰি
তাৰপিছত গলো গৈ পাই ইমান খোপা মানুহ নহয়,
আহ।
তাৰ পিছত চাদৰ মেখেলা পিন্ধি পিন্ধি আৰু ইমানুৱা মানুহ প্ৰথম খিনি দুটা কৰিলে, চাদৰ মেখেলা পিন্ধি গৈছিলো।
অ'।
কৰিলে এইখিনি অকল দুযটাহে কৰিলে মানে এটা বহা নিচিনাকে যে হেৰি কৰে যে এইটো কি বজাৰখন কৰে নেকি? সেইটো আমি যে বহা ধুনাকে যে কওঁ সেইটো কৰিলে অ আসনটো অ আসনটো যে অ আঙুলি আঙল দুটা যে হেৰি গৈ পেলা যে কৰে যে মে হাত দুটা দুফাল দি সেইটো কৰিলে তাৰপিছত আকৌ আহি নিচিনাকে কৰাটো তেনেকুৱা কৰিলে কৰিব পেলাই সিহঁতক ৰখা হেৰি ফটো মাৰিলে আৰু উঠাই দিলে হব হব বুলি কলে। তাছত আমি কৰোতে আৰু এখোপা সৰহ হ'ল নহয়। উম ফটোতহে মেইন। সেইটোৱে। তাৰপিছত আমি কওঁতে কিনো কৰিলা আগত একো ইমানখন মানুহ আগৰ কেইজনীয়ে কেনেকুৱা কৰিলে গমেই নাপালো তাৰপিছত একবাৰ আমাক শুই দে শুই দে বুলি কলে আৰু সেৱা নিচিনাকে শুই দিলো তাৰ পিছত ফটো উঠিলে ফটো উঠালে আৰু পিছত হল হল বুলি কলে গুচি উঠি গুচি আহিলো তাৰ পিছত আকৌ হুৱাই আছে কৰিবলৈ দিছে আৰু এটা দিছিলে বাৰ থিৰ হৈ যে এটা ভৰিৰ ওপৰত থিয় হৈ থকাতটো সেইটোও দিছিলে। শুনিছা নাই ন